হেল্ল'। অঁ' কি কৰি আছা? অঁ' কি কৰি আছা?
হেল্ল' হেল্ল'। হেল্ল '।
অঁ' শুনা পাইছানে?
হেল্ল'।
হেল্ল' শুনা' শুনা' শুনা পাইছানে? শুনা পাইছানে নাই, অঁ' শুনা পাইছানে তুমি?
অ পাইছো।
অহ কি কৰি আছা? কি কৰি আছা? অহ্' ভাত খালা?
ভাত হৱা নাই বনাই আছে। তুমি খালা?
অঁ অঁ অ, নাই ময়ো খোৱা নাই তাপা মায়ে বনাই আছে।
উম উম উম উম বাকি চাহ খালা?
না চাহ দুপৰ মানে সেই গধূলি খাইছিলো- তুমি?
উমম ময়ো খাইছো।
অঁ অঁ।
বাকি এতিয়া কি কৰি আছা?
অহ। এতিয়া এনেই আছো ভাবিলো তোমাৰ লগত অকমান কথা পাতো। মানে, বিহু-বিহুৰ ওপৰত কথা পাতো- তুমি কি ভাবা?
বিহুতো আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰধান বস্তু এটো। বাকি,
হামি ৰঙালী বিহুটো বেছিকৈ আমাৰ দীঘলীয়া কাৰ্য্যসূচী হিচাপত হয়। বাকী মাঘ বিহুৰ মাঘ বিহুটো আমি-লগ-পাম
হয়-হয়, হয়, হয়।
কাতি বিহু কঙালীটো- আমাৰে যিহেতু এই এইটো পালন কৰা যায় যদিও, বেছি দিনৰ আৰ্যসূচী নহয় এইটো।
হয় হয়। মানুহ বহুত কথা পাতি আছে। অ-অ।
বাকী আপুনি কওক?
এ ধিয়ৰিব গলে আমাৰ বহাগ বিহু মানে বিহু ধৰি লোৱা তিনিটা ন? ত' প্ৰত্যে মানে প্ৰত্যেক বিহুতে মানে এটা এটা মানে নিজাকৈ মানে অ' কথা ৰাখে। ত'
ব
বি অ বিহু মানে ব'হাগ বিহুত আমি মানে প্ৰথম দিন দিনা মানে চতৰ সংক্ৰান্তিৰ দিনা আমি মানে বহাগ বিহু পালন কৰো। ত' তেতিয়া ধৰি লোৱা বহাগ বিহুত আমি গৰু মানে ৰাতিপুৱা উঠি মানে গৰুক গা ধুৱাও। মানে লাও বেঙেনা খাই গৰুক বিভিন্ন ধৰণৰ মানে সেইকাৰণে গধূলি ন গৰুক নতুন পঘাৰে বান পঘাৰে আমি মানে বন্ধা হয়। ত' অ তাৰে পিছত আমাৰ গৰু বিহুৰ পিছৰ দিনা মানে আমাৰ ধৰি লোৱা মানুহ বিহু, মানুহ বিহুত আমি মানে সকলোৱে পানিয়ে গা-পা ধুই মানে সৰুৱে ডাঙৰক মানে সৰুৱে ডাঙৰক মানে সেৱা সৎকৰা জনোৱা, ডাঙৰে সৰুক সন্মানে মানে সন্মান জনোৱা তেনেকুৱা ধৰণৰ আৰু মানে অ' তাৰপিছত মানে বস্তু আদান-প্ৰদান কৰা হয়, তেনেকুৱা ধৰণৰ আৰু ধৰি লোৱা মানে বস্তু আদান-পদাণ কৰাৰ পিছত মানে আমি বিভিন্ন ধৰণৰ লাৰু পিঠা মানে তেনেদৰে খাওঁ। আচলতে ক'ব গ'লে বিহু মানে মোৰ হিচাপত বিহু মানে দুটা মানে দুটাতো মানে অলপ বিহ- অ কি বুল মাঘ বিহু আৰু মানে বহাগ বিহু এই দুটা অলপ মানে বেছি অলপ মানে ৰং-তামাচা দেখা যায়। তুমি কি কোৱা এই বিষয়ে মানে এই বিয়ষয়ে?
হ হয়।
অ, তুমি এই বিহুৰ বিষয়ে কি-
হয় হয়।
হয় হয়, তোমাৰ মাতটো অলপ তুমি তুলি তুমি অলপ দূৰত যাব পাৰি তুমি অলপ দু- হয় হয় তুমি অলপ দূৰত যাব পাৰিবা নেকি? মানে অলপ মাতটো ফাটি ফাটি আহিছে।
কি আমাৰ এই বিহুটো এনেকৈ - থাকে টো সংস্কৃতিতো ৰক্ষা পৰে। যাতে আমি জীয়াই ৰাখিব পাৰো এই বস্তুটো। তাকে মই ভাবো।
হয় তেনেকুৱা ক্ষেত্ৰত অকমান মানে সুবিধা হয় আৰু ন। উম, উম, উম।
অসমীয়া অসমীয়াৰ এটা পৰিচয় দাঙি ধৰিব পাৰি আৰু।
হয় হয় হয় মাঘ বিহুৰ -
কিন্তু আৰু হেই মাঘ বিহুতো আমাৰো এইটো যিহেতু-
হয়, হয়, হয়, হয়, হয়, হয়। হয় হয় হয় উম হু হু হয় হয় তুমিও অলপমান দূৰত যাবাচোন মানে মাতটো অলপ ফাটি ফাটি আহিছে। ত' অ তেনেকুৱা আৰু বোলে মাঘ বিহুত - ত' ক'ব গ'লে আমাৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ - নীতি নিয়মৰ দ্বাৰা প্ৰচ হয় মানে প্ৰচলিত হয় সেই তে- প্ৰথম দিনানে ভোজ ভাত খোৱা ভেলাঘৰ বনোৱা হয় মানে লগৰ বিভিন্ন ধৰণৰ - গাঁৱৰ গাঁওৰবাসী মানুহৰ লগত ম ধৰি লোৱা ডেকা সমনীয়াসকলৰ লগত বিভিন্ন ধৰণৰ আমি - মানে ভেলাঘৰ বনাও ভেলাঘৰ ভেলা ভুজি বনাও তেনেকে - ত অকণমান মানে ৰং তমচা দেখা যায় আৰু ইয়াৰ ফলত ৰাতি মানে - ঘৰ মানে সকলো লগে মিলি মানে আমি- ভেলাঘৰত ভেলাঘৰত থাকো বা এসাঁজ খাওঁ আৰু তেনেকুৱা টাইপত - এ ক'ব গ'লে এইটো এটা আনন্দ উৎসৱ বুলিয়ে ক'ব পাৰি বহাগ বিহুৰ নিচিনা। ত' আমি মাঘ বিহুৰ প পিছৰ দিনা আমি - ৰাতিপুৱা শুই উঠি মানে মেজি জ্বলাওঁ। এই মেজিবোৰ জ্বলাই মানে মেজিবোৰ জ্বলাই বিভিন্ ধৰণৰ আমি মাহ খাৰিক বিভিন্ন ধৰণৰ আমি বস্ত- তো চিতিয়াই পিনি - তাৰ পিছত মানে সেই জ্বলাই আহি মেলি নতুন মানে ধৰি লোৱা ঘৰৰ সকলো মানুহ আহে যিহেতু তাৰ মানে লাৰু- পিঠা মিঠৈ লগত ভালদৰে প্ৰদান কৰিব পাৰো তেনেকুৱা ক্ষেত্ৰত উম- তেনেকুৱা, ত কাতি বিহুৰ বিষয়ে তুমি কি কবা?
কাতি বিহুটো - তাকে আৰু তুলসীৰ তলত চাকি দিয়া হয়, ধানৰ - গুৰিত চাকি দিয়া হয়, বাকী বহুত আৰু নিয়ম থাকে। তামোল তাৰ পিছত বৰু ৰবাব টেঙা সেইবিলাক।
হয় হয় হয়।
খোৱাৰ টাইম হয়। সেইবিলাক, চব ঐক্ষৰণ হিচাপে ব্যৱহাৰ কৰা হয়।
হয়, হয়, হয়! তেনেকুৱা ক্ষেত্ৰত, চাব গ'লে আৰু বেছি ভাল হয় ন'? উম! মানে, যিহেতু অ'! কাতি বিহুতো, যিহেতু ধৰি লোৱা, অভাৱ-নাটনি। এইবিলাক মানে, অতিকৈ মানে, কৃষক বিশেষকৈ কৃষক শ্ৰেণীৰ, লোকসকলৰ মাজত মানে, এইটো আহি পৰে ন'। ত' তেওঁলোকৰ সেই, অ'! সেই, সেই, কাৰণটোত মানে‌ কি, বিশেষকৈ কৃষক শ্ৰেণী তথা, সকলো শ্ৰেণী মানে, খাবলৈ মানে কিছু, মানে, কিছু পৰিমানে, বস্তু নাথাকে, ধৰি লোৱা। মানে, ধান-শস্যবোৰ নাথাকে। গতিকে, সেই মানে, সেই, মৰ্মে আপুনি, ধানৰবোৰত চাক চাকি দিয়া হয়। চাকি দিয়াৰ ফলত, উম! বিভিন্ন ধৰণৰ, ধানবোৰ যাতে, কৃষকসকলৰ ধানবোৰ যাতে, বিভিন্ন ধৰণৰ পোক-পৰুৱাই নষ্ট নকৰে। ত' তেনেকুৱা ক্ষেত্ৰত, বিভিন্ন ধৰণৰ আৰু নিয়ম-নীতি, নীতি-নিয়মবোৰ মানি চলাই, চলাই নিলে, এই বিহুটো উদযাপন কৰা হয়। গতিকে, মোৰ মতে হ'লে, তিনিওটা বিহুৱে আমাৰ বাবে মানে, অসমীয়া জাতিৰে গৌৰৱ! গতিকে, সেই তিনিওটা মানে, বিহু আমি মানে, অতিকৈ মানে, মৰমৰ বা আমাৰ গৌৰৱ! গতিকে, এই বিহুটো আমি সদায় মানে, পালন কৰিব লাগে। বা ন নৱ-প্ৰজন্মৰ এই, বিহুটো অতিকৈ প্ৰয়োজনীয়। গতিকে, আমি এনেদৰে, এই বিহু বোৰ মানে, ভালদৰে পালন কৰি যাব লাগে, তেনেকুৱা ধৰণৰ। অ'! তেনেকুৱা ধৰণৰ মানে, ভালদৰে পালন কৰি যাব লাগে। গতিকে, তুমি কি ক'বা? এই বিহু মানে, আগলৈ থাকিব-থাকিবনে নাথাকে, তোমাৰ মতামতটো দিয়াচোন?
মোৰ মতামত, আগৰৰে পৰা যিহেতু, এতিয়ালৈকে আমি পাই আহিছোঁ, ভৱিষ্যতেও আমি আশাবোৰ থাকিব লাগে বুলি। যিহেতু,
হয়! হয়, হয়, হয়, হয়!
সংস্কৃতিয়ে যিহেতু। এই, আমি এইটো সংস্কৃতিৰ ৰক্ষা কৰা আমাৰ দায়িত্ব বা আমাৰ এইটো এটা প্ৰেৰণা, উৎসাহ! তেতিয়াহে, নতুন প্ৰজন্মই আৰু এটা গৌৰৱ, গৌৰৱ কৰিব পাৰিব।
হয়, হয়! গতিকে মানে আমি সকলোৱে মানে, এই বিহুত এতিয়া মানে, ভালদৰে পালন, পালন কৰিব লাগে বা উদযাপন কৰি যাই থাকিব লাগে। আৰু ইয়াৰ বিশেষকৈ, আমাৰ জীৱন, উঠি অহা নৱ, নৱ-প্ৰজন্ম, সেই নৱ-প্ৰজন্ম বোলোঁ, শিক্ষাৰ ক্ষেত্ৰত ধৰি লোৱা, বিদ্যালয় বা বিভিন্ন শ্ৰেণীৰ কথাত, এই শিক্ষা হ'লেও মানে, অলপমান অৱগত কৰাই দিব লাগে, ছাত্ৰসকলক। ছাত্ৰ সকলক অৱগত কৰাই দিব লাগে। তেনেকুৱা ক্ষেত্ৰত আৰু তেনেকুৱা ক্ষেত্ৰত দেখা দেখা গ'লে অলপমান, মানে বহুত মানে, অ'! সেই দেখা পোৱা যায়। তে গতিকে, ক'ব গ'লে! এই, বিহুটো অতিকৈ মানে, আমাৰ মৰমৰ! মৰমৰতো চেনেহ হ'ল। গতিকে, এই বিহুটো সকলোৱে পালন কৰিব লাগে, বুলি, বুলি মই ভাবোঁ! গতিকে, তুমি কি ক'বা এই বিষয়ে?
এই বিষয়ত, মানে, এতিয়া যিহেতু, আমি, সৰুৰে পৰা ভালকে পালন কৰি আহিছোঁ। এনেকুৱা আৰু যদি, সকলোৱে পালন কৰি কৰি থাকে আৰু ভৱিষ্যত তলৈ আমাৰ, নজন প্ৰজন্মক আমি শিকাব লাগিব, কি বস্তু আছিল এইটো। তেনেকৈ, এইটো চলাই ৰাখিব লাগিব আৰু। তেনেকৈ দিন আমিটো।
কোৱা কোৱা।
আমি ধৰি লোৱা কেতিয়াবা বাহিৰত যাবলগীয়া হ'লে আমাৰ কিওং। পৰিচয় এটা দিব লগা হ'লে আমি ফাৰ্ষ্ট দিব লাগিব বিহুতো সেই।
অ আমি অসমীয়া হয় আমি অসমীয়া হিচাপে আমি বিহু প্ৰথমত হয় হয় আমি বিহুতো মানে মানে দিম পৰিচয়টো দাঙি থকিম। ত' তেনেকুৱা ক্ষেত্ৰত চাব গ'লে বিহু হৈছে আমাৰ অসমৰ গৌৰৱ মই তোমাক আগতে কৈছ। গতিকে এই বিহুতো ভালদৰে মানে। পালন কৰিলে মানে আমাৰ বিভিন্ন ধৰণৰ মানে সুবিধা হয় গতিকে আমি। ইয়াৰ আগলৈ মানে এই বিহুতটো মানে যাতে আমি ভালদৰে পা পালন কৰিব পাৰো। ইয়াৰ কাৰণে আমি মতামত মানে ৰাখি ৰাখিব লাগে। বা শিক্ষা শিক্ষানুষ্ঠান এইবোৰ মানে ভালদৰে পৰিচালনা পৰিচালনা কৰিব লাগে। ত' তে তেনেকুৱাই তেনেকুৱাই। ত তুমি কি ভাবা যে এই বিহুতটো মানে শিক্ষানুষ্ঠানত মানে কৰিব লাগে নে নালাগে।
লাগে এইটো এইটো বহুত প্ৰয়োজনীয় বস। শিক্ষাৰ ক্ষেত্ৰত হওক আমাৰ যিকোনো। স কি ক শ্ৰেণীৰ বস্তুতে আমি সৰুতে অস। মিয়া আৰু ওপৰত ৰচনা আহিলে বিহুতটো আহে সেইটো আমি তেনেকৈয় লি। খিব লাগে বা আমাৰতটো জোনাটো অতিকৈ প্ৰয়োজন।
অ ক'ব গ'লে যে বিহু হৈছে আমাৰ অসমৰ এক গৌৰৱ ম। কৈছোঁৱে তোমাক এতিয়া এই ক্ষেত্ৰত মানে বিভিন্ন ধৰণৰ বিভিন্ন। মানে সকলো যাতে আমি মিলি জুলি এই বিহুতো ভালদৰে উদযাপন কৰি তথা এই বিহুতৰ প্ৰ। মানে লক্ষ্য ৰাখি আগন্তক মানে উঠি অহা নব প্ৰজন্মক যাতে আমি ভালদৰে বুজাব পাৰো। তে তেনেধৰণৰ তেনেধৰণৰ কাম কৰিনে এইবাৰ অতিকৈ প্ৰয়োজন হয়। গতিকে এই বিহু আমি সকলোৱে পা মানে পালন কৰিব লাগে আৰু ন। অ তেনেকুৱাই আৰু মানে অ। তেনেকৈ মানে বি পালন কৰিব লাগে বিভিন্ন ক্ষেত্ৰত ধৰি লোৱা আৰু আমি অ। উঠি নাজ নৱপ্ৰজন্ম এইবোৰ অৱাগত মানে কৰাই দিব লাগে উম গতি বা। যিয়ে নহওক তোমাৰ লগত কথা পাতি ভাল লাগিল আহ তোমাৰ পৰা কিছুমান নজনা ক। কথা জানিব পাৰিলো এ আগতে মানে পিছলে তোমাৰ লগত কথা পাতিম দিয়া কেতিয়াবা। দিয়া ৰাখিছোঁ ধন্যবাদ।
অ উম।